হেল্ল' অ শুনিছানে। হেল্ল'।
হেল্ল'।
অ শুনিছানে। অ কি কৰি আছে অ ভাত খালো ভাত খালো তু কি খালা
আছো খালো খালো এইমাত্ৰ খালো।
হয়। ব্যস্ত আছিলা নেকি?
হয় অলপ ব্যস্ত আছিলে এতিয়া নাই দিয়া কোৱা।
অ মই ভাবিছিলো এটা টপিকৰ আজি এটা বিষয় লওঁ।
হয় হয় ল'ব পাৰি কোৱাছো কোনটো টপিক ল'বা
অ ভাতটো চাগে অ ভাতটো চাগে গোটেই পৰিয়ালবৰ্গই মিলি একেলগে খালা।
হয় হয়।
অ ত মই ভাবিছো পৰিয়ালবৰ্গৰ ওপৰত আমাৰ পৰিয়ালৰ ওপৰতে আমি এটা পৰি পৰিয়াল ম কেনেদৰে গুৰুত্ব দিয়া উচিত তাক লৈ এই বিষয়টো আমি আজি আগবঢ়াম বুলি ভাবিছোঁ।
হেল্ল'।
অ মানে তাক লৈ আজি বিষয়টো পৰিয়ালবৰ্গৰ ওপৰত বিষয়টো আজি আমি আগবঢ়াব বুলি ভাবিছো হয় ত' তোমাৰ পৰিয়াল কোন কোন আছে শুনিছ নে অ তুমি তুমি তোমাৰ পৰিয়ালত কোন কোন আছে?
অলপ মাতো প্ৰব্লেম আহি আছে তুমি অলপ বাহিৰত ওলাই আহা।
তোমাৰ পৰিয়ালত কোন কোন আছে? হেল্ল'
হেল্ল' কোৱা
অ', শুনিছা? হেল্ল'
নাই শুনা কোৱা
আমাৰ তোমাৰ পৰিয়ালত বোলো কোন কোন আছে পৰিয়ালবৰ্গত?
হেল্ল'
হেল্ল'
অ', কোৱা
এতিয়া শুনি আছা?
অ', - অ', শুনি আছোঁ কোৱা
বোলো তোমাৰ পৰিয়াল বৰ্গত কোন কোন আছে?
হয় মোৰ পৰিয়ালৰ মোৰ মানুহজন, মোৰ ল'ৰাটো মোৰ মা, ভন্টি, বাইদেউ দেউতা সকলোবোৰ আছে।
অ', মানে তোমালোকৰ এটা এটা ডাঙৰ পৰিয়াল নহয় জানো।
হয়-হয়।
অ', তোমালোকৰ পৰিয়ালৰ মানুহবোৰৰ এনে তোমালোকৰ কেনেকুৱা লাগে পৰিয়ালৰ মানুহবোৰৰ লগ সময় কটোৱাবলৈ সময় সময় পোৱা নাই আজিকালি এই ব্যস্ততাৰ দিনবোৰত?
হয় কৰবাত যেন ব্যস্তৰ কাৰণে বহুত খিনি তাৰমানে আধৰুৱা হৈ আছে সেনেকুৱা যেন অনুভৱ হয় তাৰে মাজতে সময় কটোৱা হয় আৰু
উম ৰাতিপুৱা আগ আগতে যেনেকে আমি পৰিয়ালবৰ্গ সকলো মিলি একেলগে ৰাতিপুৱা চাহকাপ বা ৰাতিপুৱা সাজ বা দিনৰ সাজ আমি একেলগে খাওঁ আজিকালি সেইখিনি সময়-সময় মিলাব পৰা যায়নে?
নাই-নাই-নাই-নাই সেনেকুৱা যেন নাই আৰু দিনবোৰৰ দূৰত যেন নাই যেন সকলোৱে কোনোবা প্ৰথমে উঠিব কোনোবা, ছেকেণ্ডটোৱে লাষ্টত উঠিব সেনেকুৱা হৈছে কোনোবা এজন এজনকেই যেন শুৱা হয় সেনেকুৱা হৈছে আগৰ দৰে একেলগে বাহিৰত বহি পেলাই একেলগে সঁচা খুৱোৱা ভাত খোৱা সেইবোৰ যেন নোহোৱা হৈ গৈছে।
হয়-হয় তুমিও চাগে কৰবাত নহয় দেৰিকে উঠা?
হয়-হয়।
অ', বাকী মোৰ ঘৰত আহ মা, মই দাদা এনেকে আমি চাৰিজনেই আৰু দেউতা আছে।
হয়-হয়
বাকী বাকী তুমি তুমি কি ভাবা তোমাৰ পৰিয়ালবৰ্গৰ ওপৰত তোমাৰ মা দেউতা তোমাৰ হাজবেণ্ড তাৰপিছত তোমাৰ ল'ৰা
অ', ঠিকেই আছে সেইবোৰতো বাৰু ঠিকেই আছে ন আপোন মানুহখিনিৰ পৰাইনো কি ভাবিম সেইখিনিক চব ঠিকেই আছে বাৰু আজিকালিহে যেন সামাজিক মাধ্যমত দেখা পাওঁ যেন কোনোবা শাহুৱেকে বোৱাৰীক অত্যাচাৰ কৰিছে ননদ ননন্দে অত্যাচাৰ কৰিছে সেনেকুৱা হ'ব নালাগে আৰু সেইটোৱে ভাবো তুমি কি ভাবা?
হয় তুমি কেতিয়াবা তেনেকুৱা প্ৰ প্ৰ মানে তুমি যিহেতু বিবাহিত মহিলা গতিকে গতিকে তুমি সেনেকুৱা সমস্যাৰ সন্মুখীন হৈছা নেকি কেতিয়াবা বা তোমাৰ তোমাৰ নন্দিৰ পৰা বা তোমাৰ শাহুমাৰ পৰা
তেনেকুৱাতো হৈছো বাৰু মই হৈছো লগতে মোৰ দৰে আৰু বহুতো এইটো তেনেকুৱা আছে মই ভাবো তেনেকুৱা হ'ব নালাগে আৰু এ এষাৰ কথা আছে যেন আগৰ মানুহ বোৰে যেন কৈছিল যেন মা মায়ে হয়। হয় শাহু মাক কেতিয়াও মা হ'ব নোৱাৰে। কিছুমান শাহু মাৰ অৱশ্যে বহুত ভালো আছে নিজে দেখো বা আমাৰ ওচৰ চুবুৰীয়াৰ মাজতে যেন দেখা পাওঁ কিছুমান শাহু মা। কিন্তু তাৰে মাজতে যেন এনেকুৱা কিছুমান আছে যেন নিজ নিজৰ বোৱাৰীয়েকক যেন নিজৰ ছোৱালী বুলি ভাবিব নোৱাৰে যেন তাই বেলেগৰ হে, সেই বস্তুতটো ভাবি থাকে যেন নিজৰ ছোৱালীটোহে নিজৰ। সেইটো নহয় মই ভাবো যেন, নিজৰ বোৱাৰীটোকো নিজৰ নিজৰ বুলি ভাবিব লাগে।
হয়, হয়। হয়, হয়। মই সেইটোয়ে ভাবো আমি ভাবিব লাগে স সকলোকে আমি আপোন বুলি ভাবিব লাগে সেইটো আমাৰ কৰ্তব্য। অহ, তেতিয়াহে হয়টো আমাৰ পৰিয়ালটো সুক্ষ্ম হ'ব। আৰু তেতিয়া আমি অহ, তেতিয়া-তেতিয়া সমাজেও ক'ব যে তেওঁলোকৰ পৰিয়ালটো ইমান ডাঙৰ আজিলৈকে তেওঁ বেলেগ হোৱা নাই আমি দেখিবলৈ পাওঁ যে আজি আজিকালি মানুহবোৰ বেলেগ হৈ গৈ‌ অহ, নিজৰ ঘৰত নাথাকি ক'ৰবাত বেলেগত থাকিবলৈ লয়।
হয়, হয়। এনে, হয় হয়। এনেকুৱা হৈছে যেন মানুহৰ মন বিলাকত যেন দাহ ভাব আহে, যেনে তাৰ ভাল হৈছে হিংসা কৰে যেন সেইবোৰ নোহোৱা হ'ব লাগে যেন, সকলোৰে ভাল হওঁক সেই ভাৱটো আহ আনিব লাগে সকল সকলোৱে, মই সেইতো ভাবো আজিকালি যেন ইজনে সিজনৰ প্ৰতি মৰম স্নেহ কমি গৈছে, সেনেকুৱা হৈছে যেন হিংসা ভাৱটোহে বেছি বেছি হৈছে, তেনেকুৱা ভাব হৈছে।
উম' আৰু আমি, হয় হয়। আৰু-আৰু আমি পৰিয়াল বৰ্গত আজি থাকিলে আমি, আমি কিছুমান ক্ষেত্ৰত পৰিয়ালবৰ্গ এই কাৰণে, এই কাৰণে পৰিয়ালৰ সদস্য কমি যায় বা পৰিয়ালৰ মাজত এইকাৰণে ভেদাভেদ হয় ই চাপজ ধৰিল ধৰিলোৱা দুজন দাদেক ভাই, দুজন দাদেক ভাই এটা সময়ত দাদেকে ভাইেকক ভায়েকক বহুতখিনি চাইছিল বা পঢ়া, পঢ়া পাতি আদিত সহায় কৰিছিল কিন্তু, কিন্তু, কিন্তু বৰ্তমান যেতিয়া ভায়েকে যেতিয়া জীৱনত যেতিয়া সফল হ'ল বা ভায়েকে যেতিয়া চাকৰি আদি পালে, সি কিন্তু নিজ নিজৰ দাদেক জনক চাবলৈ পাহৰি যায়, কিন্তু সি আজি দাদেকৰ কাৰণে সি যদি থিয় হৈ, সি কিন্তু নিজৰ দাদেকক মানে গুৰি মাৰি দিয়া, গুৰি মাৰি দিয়াৰ নিচিনা কৰি পেলাই।
সমাজৰ মাজতে চলি থাকে, আচলতে সেনেকুৱা হ'ব নালগে বিপদৰ বন্ধুৱে আচল বন্ধু বুলি কয়। যে নিজৰ ভাই ককাই এজৰ মাজত যেন বন্ধুত্বৰ এটা সম্পৰ্ক থাকে, মই সেইটো ভাবো পৰিয়াল খনত যেন কাজিয়াটো সকলোৰে লাগিব। তাৰে মাজত যেন বুজাবুজিটো মেইন বস্তু হৈছে বুজাবুজি যেন বুজাবুজিটো সকলোৰে মাজত থাকিব লাগে মই সেইটো ভাবো, আজিকালি টিভিয়ে মোবাইলে দেখি থাকো যেন বোৱাৰীক ঐত্যাচাৰ যৌতুকৰ নামত হ'লেও কৰিছে, সেইবোৰ যেন হ'ব নালাগে। যেন গিৰিয়েকে মাৰি ফেলি চে, সেনেকুৱা সেই বস্তু বিলাক হ'ব নালগে নন্দাকে-ননন্দে অত্যাচাৰ কৰিছে, শাহুৱে অত্যা অত্যাচাৰ কৰিছে সেনেকুৱা বাতৰিতো আমি বহুতেই বহুত পাইছো, যেন কিছুমান এনেকুৱা হৈছে যেন নিজে আত্মহত্যা কৰিবলৈ বাধ্য হৈ পৰিছে। আচলতে সেনেকুৱা হ'ব নালাগে যেন নিজৰ ছোৱালীটোৰ প্ৰতি যেনেকুৱা মৰম, বোৱাৰীটোৰ প্ৰতি সেই মৰম ভাৱ আচলতে, আমি ইজনে সিজনৰ পৰিয়াল সকলোৱে ইজক সিজক মৰম ভাৱটো থাকিব লাগে, আমি একেটা পৰিয়ালে সুখ নিজে ল'ব জানিব লাগিব আচলতে, মই সেইটো ভাবো। তুমি কি ভাবা?
হয়, হয়, হয়। তোমাৰ কথা কথামতে মোৰ এনেকুৱা লাগি যে, তোমাক চাগে তোমাৰ শাহুমাই মৰম কৰে চাগে, নিজৰ ছোৱালীৰ নিচিনা ভাবে নহয় জানো।
হয়, হয়।
অহ' কিন্তু তুমি কি কবা তোমাৰ শাহুমাৰ ওপৰত।
হেল্ল'।
হয়, শুনিছা নে।
হয়, হয়, শুনি আছো। তোমাৰ অলপ প্ৰব্লেম আহি আছে মাতটোত।
অহ' তুমি কি কবা শাহুমাৰ ওপৰত মানে কেনেকুৱা, তোমাৰ পৰিয়াল বৰ্গত বা তোমাৰ শাহুমা। হ'ব তোমাৰ হাজবেণ্ড বা তোমাৰ ল'ৰাজন।
ঠিকেই আছে বাৰু, কিন্তু তাৰ মাজতে যেন কৰবাত মাৰ মৰমটো পোৱা নাই, তেনেকুৱা ভাৱ হয় বাৰু। কি কম আৰু ঘৰত ন ভেদা-ভেদ থাকিবই ন। সকলোৰে মনটোতো একে নহয়। যেনেকুৱা আমাৰ হাতৰ আঙুলি কেইটা সমান নহয়। চবৰে মন বিলাক তেনেকৈ বেলেগ বেলেগ। মই ভাবো আৰু আচলতে থাকিব লাগে, যেন আমি সকলোৱে মত একমত হব লাগে। এই ঘৰ এখনত আচলতে ঘৰখনত অশান্তি হলে যেন সেই ঘৰ ঘৰখনত যেন ভগৱানৰো দৃষ্টি নপৰে, সেনেকুৱা আন হয়। ঘৰখননত সুখ হাহি- কান্দোন সকলোৰে মাজত যেন ঘৰখনন ভালে থাকে মই সেইটো ভাবো।
অ বাৰু তুমি চেষ্টা কৰিবাচোন, তোমাৰ পৰিয়াল খন এনেদৰে সুক্ষ্ম কৰি তুলিব আৰু যাতে সকলোৱে যাতে পুৱাৰ চাহাপ একেলগে খাব পৰা বা দিনৰ ভাত একেলগে ৰাতিৰ ভাত সাঁজ একেলগে যাতে খাব পাৰে, তেনেদৰে তুমি মিলাবাচোন। তেতিয়া তোমালোক পৰিয়ালটো আকৌ সূক্ষ্ম হৈ পৰিব।
হয়। হয়। আৰু আৰু কি হয়, যেন বিয়া ঘৰৰ পৰা ছোৱালীজননে ননন জন বিয়া দিয়া দিলো, যেন তেওঁক মাকৰ ঘৰত আহিলে যেন বা মাকে যেনেকুৱা আন ধৰণৰ কৰে বা সেনেকুৱা আন সন্মান বা মৰম যেন বোৱাৰী তোৱ নাপায় মই মই ভাবো আৰু তেনেকুৱা হানন জকুটোক যেনেকুৱ জীয়েকেি পোচাক পিন্ধে তাতে মান্ত হয় যেন বোৱোৱাৰী সেই পোচাক পিন্ধব নোৱাৰে, এনেকুৱা যেন কৰবাত বান্ধি থৈ দিয়ে ৱোৱাৰীয়েকৰ মনতটো যেন হাতৰ পুতলাৰ দৰে তেন শাহুেকে যি কয় তাৰ মতে চলিব লাগে মই ভাব সেনেকুৱা হ'ব নালাগে। আচলতে বন্ধুৰ দৰে সম্পৰ্ক হবা লাগে, মই ভাবো। তুমি কি ভাবা?
উ হয়। হয়। মইও তেনেকুৱাই ভাবো। আমি এতিয়া মই যিহেতু এজন ল'ৰা হয়, মই ইমানখিনি অভিজ্ঞতা নাই। তথাপিত তথ তথাপি মই মোৰ ফালৰ পৰা ক'ব বিচাৰোঁ যে মোৰ যদি ভৱিষ্যতে যদি মই যদি মোৰ পৰিয়ালটো আকৌ যদি মই ডাঙৰ কৰিবলৈ সক্ষম হওঁ মোৰ পৰিয়ালটো যদি মই ডাঙৰ কৰিব পাৰো তেনেহ'লে মই মোৰ পৰিয় তেওঁ ইজনে ইজনৰ মাজত ভেদাভেদ ভেদাভদ ৰাখিব নিদিওঁ আৰু আমি সকলো পৰিয়ালবোৰ এক হৈ থাকিম। আৰু তেনেদৰে চলি যাব লাগিব একতা থাকিলেহে পৰিয়ালবৰ্গত সুত থাকি সুখ থাকিব আৰু সুখ থাকিলেহে আমি জীয়াই ৰাকিব পাৰিম যদি, যদি সুখে নাথাকে আমি মানসিকভাৱে মানসিকভাৱে আমি মানে শেষ হৈ যাম। নহয় জান? নহয় জানো?
হেল্ল'
অ হেল্ল' শুনিছানে?
ক অ তোমাৰ কথা খিনি শুনি বাৰু ভালে লাগিল। আশা কৰো তোমাৰো সেনেকুৱা এজন জীৱন সংগী পাও যে তে তোমাৰ ঘৰখন ধৰি ৰাখিব পাৰে। তাৰে কামনা কৰিলো মই
হয় আৰু বাকী যি নহওক, বাকী তোমাৰ কথাখিনি মোৰ খুবেই ভাল লাগিল। বাকি এতিয়া চোৱা আমি এতিয়া পৰিয়াল বৰ্গ এটা বচাই ৰাখিব লাগে আৰু ময়ো তোমাক এইখিনি কওঁ যে তুমি তোমাৰ পৰিয়ালবৰ্গো বচাই ৰাখিবলে ট্ৰাই কৰা আৰু এক ছেকেণ্ডো সময় নালাগে আমি সমাজৰ এজন কিছুমান মানুহ থাকে যিবোৰ মানুহৰ পৰা মানে আমি বিভিন্ন ধৰণে আমি উচতনি পাই কিনে আমি আমাৰ নিজৰ পৰিয় বেয়া কৰি পেলাও। ত তই মই ভাবো তুমি কাৰো ওচৰত নাযাবা বা আমি তুমি বুলি নহয় বেলেগকো কবা আমি কাৰো ওচনিত নাযায় আমি আমাৰ পৰিয়ালবৰ্গতো বচাই ৰাখিব লাগে। গতিকে মই এইখিনিয়ে হ'ব। আৰু বাকী তুমি কি কোৱা? তাৰ ফলত সেই পৰিয়াল প্ৰত্যয়েকজন সমাজৰ সেনেকুৱা এজন ব্যক্তি থাকে
হয়। হয়। মোৰো সেইটো ভাৱ হয় যেন সমাজত আমাৰ কিছুমান এনেুৱা এনেকুৱা মানুহ আছে যি নেকি ঘৰখন ভাঙি দিয়ে। যেন শাহুুৱেকৰ কথাটো বোৱাৰীক ক'ব বোৱাৰীয়েকক কথাটো শাহুৱেকক ক'ব। সেনেকে যেন মনৰ মিলনটো কমি আহে সেনেকুৱা মানুহবোৰৰ পৰা আচলতে দূৰত থাকিব লাগে মই ভাবো আৰু আৰু নিজে বেয়া বোলক উলিয়াই দি ভাল বোৰক ৰাখিব মনত ৰাখিব লাগে মই সেইটো ভাবো। তুমি কি কোৱা?
হয় হয় তেনেকুৱাই বাৰু বাকী আৰু তোমাৰ পৰা আজি বহুতখিনি অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হ'লো ভাল লাগিল দিয়া
হয় হয় তোমাৰ পৰাও বহুত খিনি শিকিলো ভাল লাগিল দিয়া ধন্যবাদ
উম বিদায়